হেল্ল'
অ শুনিছ
অঁ শনিছো শনিছো ক
আচ্ছা তোৰ এই চচেল মিডিয়া কি হ'ল নো
অ মই একাউটটো দিএক্টিভেট কৰি থৈ দিছো ফাৰ্ষ্ট জুনৰ পৰা
অ কিয এক্সাম তুমি আছা নেকি এতিয়া
প্ৰাই কম্পেটাতিভ এক্সামৰ কাৰণে দুদিন ব্ৰেক লৈছো কনচেনট্ৰেট কৰিব য হয় নহ'লে বহুত ডষ্ট্ৰকন হৈ থাকে ৰলচ পোৱা যায়
অ আচ্ছা বে এনেই চচিয়েল মিডিয়াটো ৰিলেক্সচনো হয়
বাট কাৰোবাৰ কাৰণেতো ডিষ্ট্ৰেকচনো হ'ব পাৰে
উম হুম উম হম হম বুজিছো
একো ডাঙৰ কথা নহ নতো গোটেই বছৰটো এক্টিভ থাকে
সেইটো টো হয় বাত ফলৱাছ কমি যাব
ত যেন মে ফুলৰ কাৰণে ইমান মাথা মৰা মানুহ নহয় হ'ব ফুলৱাছ আকৌ আহি যাব কি আছে
উম
তোৰ ৰিল কেনেকুৱা চলি আছে সেইদিনাখনে যে দিছিলি এটা
চচিয়েল মিডিয়াত ঠিকে চলি আছে আহি আছে কিন্তু অলপ ব্ৰেক লাগে যেন মোকো লাগে
উম কেতিয়াবা কেতিয়াবা লাগে লাইক একেবাৰে নাথকা নহয় যোনটো মোৰ লইক মেইন একাউণ্টটো সেইটো দি এক্টিভেটৰ হয় আছে বিষ্ণেছ একাউণ্ট টো আছে
উম হুম হুম বুজিছো আজিকালিতো সৰু বাট চাবোৰেও ছচিয়েল মিডিয়াত বহুত এক্টিভ থাকে
অ একদম সৰু সৰু বাচ্ছাবোৰৰো থাকে আজিকালি
উম
আজিকালি চচিয়েল মিডিয়া নহলে নহয় আজিকালি আধা নিউজ মানুহে নিউজ নাচায় চচিয়েল মিডিয়াতে পায়
ভালে হয় ব দিন আগৌ বেছি স্ক্ৰিন টাইম হলে তো
ইনফৰ্মেটিভো হয় বহুত
হা সেইটোতো হয় ই কোৱাইট ইনফৰ্মেটিভ বাট বাচ্ছা বোৰে যে চচিয়েল মিডিয়া নহলে নাখায়ে একো।
সেয়া সেইটো হয়', ভাল কিু এইজ গ্ৰুপ লৈ ডিফাৰেট এইজ গ্ৰুপৰ কাৰণে ডিফাৰেণ্ট পইণ্ট অফ ভিউ আছে, চবৰে বেলেগ-বেলেগ
উম', সেইটোতো হয়।
চবৰে দুটা চাইড থাকে এটা পজিটিভ, কিবা এটা নিগেটিভ কোনে কোনটো লয় সেইটো ডিপেন্ড কৰে অভিয়চলি। জুবি ভাল, কি ইউজ কৰিব জানে তেনেহলে এ', গুড প্লেটফৰ্ম। বহুত বস্ত, শিকিব পাৰি।
উম', হুম',
ইভেন আজিকালি চচিয়েল মিডিয়াত শ্বিপিংৰো বহুত অপচন আহি গৈছে। ইনষ্টাত তই ধৰ বহুত কম দামতে বস্তু পাওঁ আজিকালি। ভাল-ভাল তাকো হেণ্ডমেড,
হ', সেইটোতো হয় চচিয়েল মডিয়াত তই বহুত ভাল-ভাল বস্তু পাওঁ বহুত ইউনিক বস্তুবোৰ পাও, যিবোৰ লাইক তই তোৰ লুকেলিটিত নাপাব পাৰ, হম', হেইটো ৱেট টো ভালে। ডেন এক্সচিছিভ চছিয়েলত মানে এক্সচিচিভ অৰ্দেৰিংত ইয়াৰে লোকেল স্তৰবোৰে মাৰ খাই যায় ন',।
অ', সেইটোও হয়। কিন্তু সৰু-সৰু যোনে, ৱৰ্ক-ফৰ্ম-হম কৰিবলে ইজি হয়, মানে ধৰ ঘৰতে চাইড বিজনেছ হিচাপে কৰি আছোঁ চছিয়েল মিডিয়াত হেইটো বস্তু প্ৰমোত কৰিবলে ভাল হয়। সেইটোও হয় চবৰে ভাল-বেয়া থাকে আৰু।
উম', অডিয়েঞ্চটো ভাল পায় সেইটো এটা কথা।
সেয়া কাৰণকে যদি ইউথহক যদি আজি, আজিকালি যদি ইউথক লাইক এট্ৰেক্ট কৰিব লাগে কিবা ছ'চিয়েল মিডিয়া ইজ- দ-বেষ্ট অপচন।
হুম', সেইটোতো হয় সেইটোতো আই এগৰি, লেতলি চচিয়েল মিডিয়া,
উম', চচিয়েল -মিডিয়া প্লেটফৰ্মৰ নিচি, বেষ্ট প্লেটফৰ্ম নাই ইউথক হেৰি কৰাত,
বাট সেইটোদি অ', ইউথক, ত', ৰং ইনফৰমেচনো দিব পাৰে।
এনেকুৱা নহয় যে, সেইটোৱে দিয়ে সেইটোৱে বিশ্বাস কৰিব লাগে সদায় নিজে, চালি জাৰি চাব লাগে।
অ', সেইটোও হয় অৱশ্যে।
অবভিয়াছলি তাতে অ', কাৰণ কিয়, এটা-এটা বস্তু কে', বহুত কেইটা একাউন্টচৰ পৰা বা বহুত কটা হেৰিৰ পৰা বেলেগ- বেলেগকে আহিব। তাৰেই কোনটো ট্ৰ হয় সেইটো, সেইটো বেচি চেচিত চাব লাগে ন', যে লজিক লগাব লাগে। নিজৰতু হিউমেন যি তি নিউজতু কিবা উল্টা পুল্টা আহিব পাৰে বাত নিজে যদি চালি জাৰি চাই পাৰিতু। হয় বস্তুটো
কিন্তু এনে মোৰ হিচাপটো লাগে কি চচিয়েল মিডিয়াত লিমিটেচন লগাব লাগে চবৰে কাৰণে
অ এইটো এইটো এইটো একচেলি লগাব লাগে লাইক এটা এটা হেৰি কৈ দিব লাগে যে এটা হেৰি কৰি দিব লাগে যে লাইকটো এটা এজ্ৰৰ লৈকে ছ'চিয়েল মিডিয়াত একাউণ্ট খুলিব পাৰিব
উম কিন্তু সেইটোত যে আকৌ ভেৰিত তাই নোহোৱাকে সৰু বাচা বোৰে উইদাউট পাৰ্মিটেড এইজ খুলি দিয়ে
সেয়া কিন্তটো এতিয়া উপায় নাই আৰু এইটো একচেলি কিবা ভেৰিফিকেচন ভেৰিফিকেচননৰ কাৰণে কিবা এটো ষ্টেপ লব লাগে।
থাকিলে ভাল আৰু আজিকালি সৰু থাকিলে থাকিলে ভাল আৰু আজি কালি সৰু বাচ্ছাবোৰেও এনেকুৱা এনেকুৱা এক্সেচ পাই যায় যোনবোৰ বেনিফিচিয়েল নহয় সিহঁতৰ কাৰণে উম ভুল বস্তুটো শিকি দিব মেটেন আই ডন থিংক আমি আমাৰ লাইফ চবৰ ছ'চিয়েল মিডিয়া গুচাব
ন ন ডেফিনেটলি নট বিকজ আমাৰ কাৰণে ভালো হৈ আছে বেয়া হৈ আছে ত স্ক্ৰীিন টাইম বাঢ়ি যায় আমাৰ কাৰণে বত কিছুমান ক্ষেত্ৰত আমি ভালো হৈ আছে বিকজ বহুত ইনফৰমেশচন পাই আছো ছ'চিয়েল মিডিয়া থ্ৰু দি
সেইটো হয় বাৰু বাদ দেন আমাৰ অ ফিজিকেল যিটো টাইম থাকে উই পিপল সেইটো কমি যায় আছে
কমি যাই আছে ইয়া সেইটো হয় আজিকালি আৰু এটা ভাল কিন্ত যোনটো তোৰ কিছুমান মানুহ ধৰ এতিয়া য'ত ফ্ৰন্টলি লগ পোৱা নাযায় সিহতৰ লগত টাছত থাকিব চচিয়েল মিডিয়া বেষ্ট হয় বা ইয়াৰ বিকজ যদি টাস্তত নাথাকা যাই যেন মানুহৰ লগত ৰিলেচনটো বেয়া হৈ যায় বেয়া নহয় নাইকিয়া হৈ যায় গাইপ হৈ যায় সেইটো ৰিলেচন যদি ৰাখিব হয় ছ'চিয়েল মিডিয়া বেষ্ট হয়
অ সেইটোতো হয় সেইটোতো আই এগ্ৰি উইথ ইউ বাত দেন এতিয়া দূৰৰ মানুহখিনিৰ লগত ৰিলেশ্বনটো বনাই ৰখাত আমি ওচৰৰ যোনখিনি থাকে সেইখিনিৰ লগতে ৰিলেশ্বনটো বনাব পাহৰি যাওঁ সেইটো কাৰণে আমি হোৱাটছএপে কৰি থাকো
ইয়াৰ এটা ইছেফিক টাইম ধৰি ল'ব লাগে যে মই এইখিনি টাইমে চাম তাতকে বেছি নাচাও সেইটো কৰি ললে
উম বাত সেইটোয়ে ন আমি ৰিল শৰ্ট চাই থাকোঁতে থাকোঁতে
থাকোঁ‌তে টাইম গুচি যাই গমেই নাপাওঁ। এইয়া এইটোয়ে সেইকাৰণে কেতিয়াবা কেতিয়াবা মাজে মাজে ব্ৰেক ল'ব লাগে।
অ' সেইটো হয় বাৰু বাট সবে আৰু সেই ব্ৰেকটো ল'ব নোৱাৰে চবৰে মে এটাৰেইনমেট অকল
চচিয়েল মিডিয়া হ'ব পাৰে। চবৰে লাইফত চবৰে বেলেগ বেলেগ। হয় এতিয়া আমি কিন্তু ক'ব নোৱাৰোঁ। এতিয়া আমি ব্ৰেক লৈ কেনে মানুহৰ লগত এনজয় কৰিব পাৰোঁ।
উম আগৰ আগতে মানুহবোৰে টিভিত চাইছিলে। তৌচ লগত গোটেই বহীতাতো চবে এটা এটা লৈ
এটা এটা মোবাইল লৈ কিনে চোচিয়েল মিডিয়াতে চাই।
তাতে খবৰ তাতে পাই যায়।
হম।
উম এনে ঠিকে আছে কিন্তু সেয়া আৰু
এ যোনে যোনে পাৰে যোনে যোনে পাৰেহি যদি লাইক ইভেন ফিফটিন ডেজৰ কাৰণেও যদি বাৰে ব্ৰেক লৈ কেনে। যোনটো আউটচাইড লাইফ হয়। সেইটোৱে অলপ হেৰি কৰি কিনে আকৌ এবাৰ বেক হ'ব পাৰে একো ডাঙৰ কথা নহয়। মোৰ মোৰ এনেকুৱা লাগে আৰু ফ হয় ফ
উম তেনেকুৱা পাৰে কিন্তু সেয়াই ন এতিয়া কিছুমানৰো ৱৰ্ক পাৰে চচিয়েল মিডিয়াৰ লগত ৰিলেটেড হৈ যায়। তেতিয়া আৰু ধৰিচ ন পচিবল
হুম হুম।
তেতিয়া বস্তুবোৰ ফলৰকাটেনল সেনেকুৱা বস্তুত আহি। লে এনেকুৱা বস্তু আহি বো দিগদাৰী হৈ যায় ন। কাৰবাৰ ইনকম চৰ্চ।
চচিয়েল মিডিয়া হয় এয়া সেইটোও হ'ব পাৰে এইটো মানুহে আৰু নিজে। টাইমলাই কিনেেচিয় মিডিয়াত স্ কমাব কেনেক পাৰে বা এটাৰ চ মানিছো। নিজে এইটো চাব লাগিব আৰু।
অ' সেইটো বুজিছো বাৰু।
আৰু সবত বেয়া হয় ৰাতি শো চুছেলমিডিয়া পেলোৱা টু যোনটু মানুহৰ চেৰিউলটো বহুত বেয়া হৈ গৈছে যাৰ কাৰণে।
অ' চবৰে্লিপ শেডউলটো বহুত লেট।
বহুত লেট হৈ যায় বিকজ যদি ফোন কৰতে কৰতে কেইটা বাজি যায় কোনো গমেই নাপায়।
উম ক্ষতি সেইটোৱে এপবোৰত টাইমৰ বা কিবা থাকিলে ভাল হয়।
থিলে
এ ইমান মান টাইমৰ ভিতৰত চালে বন্ধ হৈ যাও বা কিবা মানে সেইটো ত আকৌ কৌ সেইটো খুলি পিনে বঢ়াই পিনে চাব মানুহে
এজেক্টলি কিছুমানৰ কাৰনে প্ৰব্লেমও হব পাৰে। কিছুমান চচিয়েল মিডিয়াত দিনটো কাম কৰে বা যোনবোৰ দেইলী ব্লগাৰ থাকে বা কিবা থাকে সিহঁতৰ কাৰণে চচিয়েল মিডিয়াই ঘৰৰ ইনকাম চৌৰ্চ হয় ন, ত আমি সেইকাৰণে সেইটোও ক'ব নোৱাৰি এজেক্ট্ৰলি লাগ ব লাগে বিজনেছ একাউণ্টবোৰৰ বেলেগকে থাকিব লাগে আৰু যোনবোৰ নৰ্মেল একাউন্ট হয় সেইবোৰ বেলেগকে কৰিব পাৰে খেতি কৰে
সেইটো পাৰে কিন্তু এইটো আৰু এতিয়া চবে যদি কিবা মানে য কিছুমানে বিজনেচ একাউণ্ট খুলি তাতেওটো চাই থাকিব পাৰে
ইয়াৰ তাৰ কাৰণে তাৰ কাৰণে কিবা ভেৰিফাই কিবা যেতিয়া লগ ইন কৰা যাই বা ষ্টেড একাউণ্টটো ক্ৰীয়েড কৰা যায় তেতিয়া যদি কিবা এনেকোৱা লাইক ৰাখে য'ত নেকি এটা ভেৰিফাই হৈ যায় যে অকল বিজনেছ কাৰণেই ইউজ কৰিব পাৰা বাকী নহয়
মেইনলিতো আ মোক লাগে যে বাচ্ছাবোৰক চ'চিয়েল মিডিয়াৰ পৰা দূৰত ৰখাটো বেছি দৰকা
বেছি দৰকাৰ ইয়াৰ লাইক টুৱেলভ ইয়াৰ লৈ কমবোৰক ৰখাটো বেছি ইম্পৰ্টেণ্ট হয় আজি কালি সৰু সৰু আঠ বছৰ আঠ বছৰ ন বছৰৰ বাচ্ছাও ছ'চিয়েল মিডিয়া চায়
সেইটোয়ে চচিয়েল মিডিয়াতো আৰু আমি গুৰুত্ব ক নোৱাৰো সেনেকে এতিয়া চবে বিজি থাকিলে ততো ফোনটো দিয়াই যায়
সেয়াই এজেক্টলি আজি কালি বাচ্ছাবোৰে এনেও ফোনৰ লগত আৰু ডাঙৰ মানুহবোৰে যেতিয়া চাই থকা দেখা পায় সিহঁতেতো অবিয়েচলি শিকিব ন
উম সেইটোতো হয় বাৰু কণ্ট্ৰলত লা আনাত টো দৰকাৰী হয় চবৰে কাৰণে
উম চবৰে বাৰু
যিমান যি নহওক কিয়
সেয়াই
বাৰু ঠিক আছে দে নেক্স টাইম আ কথা পাতিম দে উ